অহ, কি কৰিছা? এয়া এনেই আছো তুমি?
মই এনে বহি আছোঁ। তুমি?
এ' শুই আছো এনে। চাহ খালা?
অহ, খালোঁ। তুমি খালা?
খালোঁ কি দি খালা?
মই বিস্কুট চানা দি পেলাই খালো। তুমি কি দি খালা?
ময়ো সেয়াই বিস্কুট চানা সেনেকেই খালো আৰু।
অহ, ভাত- পানী ৰান্ধিলা?
অহ, লগৰজনীয়ে ৰান্ধিলে।
অহ', আ
চাইকেল আনি দিলানে নে নাই?
অহ, ৰান্ধিলো আমাৰ দাইল তাৰপিছত আলু ভাজি আৰু কণী তোমালোকৰ কি বনালা?
আমাৰ দাইল, পটল ভাজি আৰু মানে আচাৰ ল'ম আৰু সেনেকে খাম আৰু।
অহ', আমাৰো আচাৰ আছে সেয়া দি খাম।
অহ', পঢ়িছা নে নাই?
এ' পঢ়িম আৰু এতিয়া আজি উঠা অলপ দেৰি হ'ল। ক্লাছ নাই যে।
আমাৰো দেৰি হৈছে আমাৰো ক্লাছ নাছিলে যে।
অহ',
সেয়ে উঠিছিলো হে বাৰটামান বাজিলে উঠোতে।
অহ',
সেয়াই আৰু।
অহ',
একজাম কেতিয়া আছে?
একজাম আছে আমাৰ পৰীক্ষা আছে কালি।
আ', আমাৰো কাইলে আছে আজি পঢ়িব লাগিব অলপমান পাছত। পূৰ্ণিমা।
অ।
তোমাৰ কাহ হৈ আছে নেকি?
আহ কাহ হৈ আছে।
দৰৱ খাইছানে নাই?
মানে জ্বৰ জ্বৰো আহিছিল এতিয়া জ্বৰটো ভাল হৈছে। কাহটো আছে আৰু।
আজিকালি মানে কি জানা বেছি গৰম পৰে যে পানী ঠাণ্ডা পানী বেছিকে খাই দিও। টো। সেইকাৰণে মানে একে বেয়া হৈ যায় কাহটোৰ তৎক্ষণাতে। উম আৰু কাহটো হ'লে যে নকওঁৱেই একে পুৰা হৈ যায় গ কমিবই নিবিচাৰে কাহটো।
অ কি কৰিবা হয়। এতিয়া আজিকালি
মোৰো হৈছিলে ভাল হৈছে হে মোৰ।
আহ
ঘৰত ভাল।
অ ভাল তোমালোকৰ ভাল।
ভালেই ঘৰৰ পৰা ফোন কৰিছে নে নাই?
অঁ কৰিছে তোমাৰ। কৰিছেনে নাই?
না কৰিছিলে ৰাতিপুৱা। মই তেতিয়া সাৰে বোৱা নাছিলো শুই আছিলো যে।
অ'।
তাৰ পিছত পাছত মই ফোন কৰিলো তেতিয়া মাক কৈছো কিলা চব আছে কাৰণে ফুৰি আছো। চেল বুলি কৈছ।
অ'
অঁ
কোনে বনালে তুমি বনালা নে বেলেগ তোমাৰ লগৰ?
নাই মই বনোৱা নাই মোৰ লগৰ দুজনীয়ে বনাইছে।
অ' কিয় তুমি কাম চাম নকৰা নেকি?
কৰো কিয় নকৰো ৰাতিপুৱা ময়ে চাহ বনাও। আজি ৰুমো হাৰিছো।
অ'
হয়। এনেই ইমান নকৰো বাৰু সিহঁত দুজনীয়ে অলপ বেছিকে কৰে।
অহ।
মিলাই মেলি কৰো আৰু গোটেই কেইজনীয়ে লগ লাগি কিনে।
অহ।
উম।
অঁ।
অ ভালেই তোমাৰ।
অ ভাল।
বতৰটো কেনেকুৱা।
বতৰ ভালেই ইমান ৰ'দ নাই ইমান মানে বৰষুণো দিয়া নাই। তেনেকুৱা হৈ আছে। কাপোৰ ধুলে শুকোৱা বতৰ হৈ আছে আৰু।
উম ধোব নে নুধোৱা পিছে কাপোৰ।
অ কাপোৰ দুটা আছে ধুই দিওঁ। গা ধুই পেলাই গা ধোৱাৰ আগত ধুই পেলাই তেতিয়া গা ধুও। সতি পাৰোঁ।
অহ, অহ, ইউনিফৰ্মবোৰ ধুব আছে ধুব লাগিব ইউনিফৰ্ম।
অ' তোমালোকৰ ঘৰত কাম কৰা নে তুমি।
কৰোঁ ইমান নহয়। দাদী আছে আ্মা আছে, সিহঁতে কৰে বেছি।
অ'
তুমি কৰা নে নকৰা ঘৰত?
আম্মাৰ লগত অলপ সহায় কৰি দিওঁ। অকলশৰীয়াকেনো কেনেকৈ কৰিব। শুনি যে নিজে শোৱা বিছনাখন উঠাওঁ চাফা কৰোঁ ৰাতিপুৱা টাইমত ঘৰ সাৰো। সেইখিনি কাম কৰোঁ।
তাকে চাহ তাহ খালে কাপ চাপ খিনি ধুই দিওঁ। এ কৰো অলপ সৰু সুৰাকে কাম বেছি নহয় আও। পিছে তোমাৰ ফেভ্রেট কি হ'য় মানে ফাছ ফুডৰ ভিতৰত।
মোৰ, ৰ'ল বেছি ভাল পাওঁ মই।
অ
তাৰ পিছত বিৰিয়ানী ভাল পাওঁ। আৰু ম'ম' ফুচকাটো ভালে পাওঁ বাৰু।
অ।
এইখিনি আৰু ছবৰে ফেভৰেটে ছোৱালী মানুহৰ কাৰণে।
তোমাৰ
মই মই চাওমিন ভাল পাওঁ মম' ভাল পাওঁ ফুচকা
অহ।
বিৰিয়ানীটো অলপ ভাল পাওঁ, বাকী ইমান ভাল নাপাওঁ।
জানানে
চা মেগীটো বনাব জানো, ফুচকা টো মানে পাপৰটো কিনি আনিলে হয়, হয় হয়। তাৰ বাকীখিনি তেঁতেলী পানী আলু কটা সেইখিনিও কৰিব পাৰো।
অ ময়ো জানো ফুচকা বনাব জানো ময়দা আৰু চুজি দি ধুনীয়াকৈ মঠি পেলাই তাপিছত সৰু সৰুকে। গৰম পানীৰে ধুনীয়াকে মুঠি ল'লে মানে, নৰম হ'য় যে তেতিয়া মানে উঠি যাব খোজে আৰু। আৰু তাৰ পিছত ধুনীয়া কে হেৰী কৰিব সৰু। সৰুকৈ লাৰু বনাই লৈ তেতিয়া বেলি দি পেলাই। তেতিয়া তেলত পুই দিলে ফুলি যায় আৰু ধুনীয়াকে। তাৰপিছত আলু পিটিকা আৰু। থা টেঙা পানীৰ লগত।
উম।
পুদিনাও দিব পাৰে টেঙা পানীৰ লগত। ভাল লাগে, কেতিয়াবা টেঙা নাথাকিলে তেতিয়া নেমু দিব পৰা যায় আৰু আলু পিটিকাত। চানা বাদাম এনেকে দি দিলে ভাল লাগে সোৱাদ।
ৰুমত খাইছ নে নাই, ৰুমত যে আছা।
নাই ৰুমত সেটো বস্তু বনোৱা নাই। কিনিয়ে আনি খাওঁ আৰু।
পাপৰটো কিনি আনিব লাগে। অ এদিন ভাবি আছোঁ লগৰ কেইজনীকো ক'ব লাগিব।
অহ
চ' পাপৰটো কিনি আনি কিনে ৰুমতে এদিন বনাই খাও নেকি?
অ'।
আৰু ৰুমত থাকিলে এইবোৰ বস্তু বনাই খাব ভালো নালাগে তেলৰ কথা আছে। বহুত কথা নাই এইবোৰ।
উম, বনাই খাব মানে কিনি আনিব খাব পৰা যায় কিন্তু বনোৱা। বনালে মানে আৰু টাইমো লাগে দিয়াচোন।
সেইতো ৰুমত আৰু টাইম টাইম পোৱাই নাযায় উম। সেয়াই।
সেইটো কাৰণে।
অ।
আৰু কি কি বনাব জানা?
আৰু এনে মাংস বনাব জানো, মাছ কণী সেইবোৰ মানে পিয়াজ দি। বেছি বনাব জানো দেই, বেছি পাচলি দি বনাব নাজানো।
অ'।
অ, মানে চব শুনা নিচিনা বা জ্বালা সেনেকে বনাব জানোঁ। মানে পাচলি দি কিনে জোল ৰাখি কিনে সেনেকে ইমান বনাব নাজানো।
অ'।
ঘৰত।
যাম বুলি। ভাবি আছোঁ আৰু নাযাওঁ বুলিও ভাবি আছোঁ মানে ঘৰৰ কাৰণে মনত পৰে কিন্তু মানে ঘৰত। গ'লে আহিব মন নাযায় যে সেইটো কাৰণে মানে যোৱা নাই।
নগ'লেও নহয় যাব। মনো যায়, গ'লে আহিব মনো নাযায়।
তুমি গৈছানে নে?
মই গৈছিলোঁ আহিছোঁ ঘৰত মানে অলপ প্ৰব্লেম হৈছিলে যে। এ তেতিয়া গৈছিলো লগৰ কেইজনী ৰুমত থাকিলে মই গ'লো।
অহ। আহিলা গৈ কেতিয়া গৈছিলা?
মই কেতিয়াগৈছো যানো। ওঠৰ তাৰিখ মানে গৈছিলো নেকি পহৰ যৰদ তাৰিখ ত' এনে শনিবাৰ গৈছিলোঁ, দেওবাৰে থাকি সোমবাৰে আবেলি আকৌ গুচিয়ে আহিছোঁ।
বাকী খবৰ ভালেই ন।
আহ ঘৰত আম্মাহ ভালে আছে তোমাৰ।
অঁ ভাল দিয়া তোমালোকৰ।
ভালেই আৰু।
অঁ।
বা ভালে আছে বাাৰু ফোন কৰিছে ন নাই।
অঁ কৰিছোঁ ভালে আছে। ভালে আছে সিহঁতৰ ছোৱালীজনী একজাম চলি আছে।
অ, মোৰো ভাইটি এক্জাম কালি পৰা হ'ব হেনো মায়ে কলে।
অ।
উ কি ক'ম আৰু একজাম বুলি যে অলপো নপঢ়ি ক্লাছ ছিক্সত উঠিব আহি। কেতিয়াও মোবাইলতে ব্যস্ত নপঢ়ে।
উম কি কৰিবা আজিকালি ল'ৰা ছোৱালী। মোবাইল নহ'লে একোৱেই নহয়, ভাতো খাব নোখোজে আগতে সৰু।
উম।
আমাৰ দিনতে অলপ ভাল আছিলে, এতিয়া যিমান মানে নতুন জেনেৰেশ্যন আহি আছে। যোনতণ মানে হৈ আছে তিমান।
হে হে চব মানে একেবাৰে মোবাইল নহলে ভাত। নাখায় মোবাইল নহ'লে নাথাকে নুহোৱে। পঢ়াটো মনে নিদিয়ে মোবাইলটোতে ব্য্স্ত পঢ়িব দিলেও অলপ পঢ়েও ক ম'বাইল চাম। উম। হেল্ল' হেল্ল' হেল্ল' তোমাৰ ঠাইত নেটৱৰ্ক পোৱা নাই মাত অহা নাই।
তোমালোকৰ দাদী ভালে আছে।
আছে
আহ
অঁ হেল্ল' শুনাচোন
অঁ
মই অলপ কাম কৰো তোমাক পাছত ফোন কৰিম হ'ব।
আহ হ'ব
অ হ'ব দিয়া।